হেল্ল' অঁ এই মই মানে আমাৰ মাটি আমাৰ ত মানে মান মে মানে খেম হল আছে খেমক ন হ'ল
আপোনালোকে খেৱ কৰে মানে ঘৰত শাল আছে
নেকে মানে এনেকেও কো মানে মানুহ বিলাকেও ন ক ধননো কৰো সেনেকে আামচা মাটি কনো কাটৰ মাটি কলো মানে কাটৰ মাটিৰ অপ বেছি সময় নাহে আামচা মাটি হানলে অলপ সোনকালে হয়
কাৰ লগত কৰিলে খাব
কোন লাইন লগ কাৰিলো
বাইদেউ তুমি মানে ৰেগুলাৰ কৰা নে নে কেতিয়াবা
ওল মানে ওল আহ আজিকালি মানে ম বেিভাগ বেিভাগ মানে আজিকালি কিছুমান মানুহে ঘৰতে কৰে এনেকে এসপ্তাহত চাৰটা মটা আহে আৰু একসপ্তাহমানৰ হলো এ আদিনশ চাৰিদিনশ সেনেখেনে
অঁ কি হল তাত আছনে ইয়াত আচ
তাৰ মানে ইল হ কিছুমানে আৰু মানে পানতেচি হলে চালীল হলে কিছুমানে তাৰ পিছত আকৌ কতৰ মা হলে পা হেল্ল চাপৰ মাটি হলে মানে অকনমান এ হ'লে মানে য অলপ হৈ যায় আৰু সংমচ ন সেই সময়তমচটো জ হল ম নহ আমাৰ মাজতিলো দীপলীয়া এ তাৰ মাজ হৈৰি যায়
এই দিনটোত কেতিয়ামান কৰে আপোনালোকে
মানে সে ক আমি কেতত মানে জৰি থৈ লও এটা আৰু অলপ এ বেলেগ ন এ লগত থাই লওঁ এবাৰ মানে অ সেই খেমটো সেইত থৈ লওঁ খেম খিনি অঁ যি আমাৰ নাই বোলো কষ্ট এনে কাম হয় আৰু
পচশ টকা অ এজনৰ হয়নে নে দু ভিতৰত
এনেই দুজনাম কিব গলে আমাৰ দুজৰ আঢ় তিনিশ মানহে হয় মানে ভালকে কৰিলে মানে ভাল হয়, কিন্তু মানে আমাৰ ঘৰুৱা কামো থাকে নে এইফালে আকৌ ভাত বনোৱা চাহ বনোৱা এনেক বাচন ধোৱা সেনেকে ঘৰ কিছুমান কাম থাকে সেইবিলাকৰ মাজুতে এইবিলাক কৰো সেইকাৰণে মানে সমান সময় সুবিধা নিমিলে আৰু যিখিনি সময় সুবিধা মিলে সেইখিনি ধক তিনিশ এ আঢ়ৈশ সিমান মান ইনকাম হয় আৰু
আগতে আমাৰো কৰিছিল আজিকালি মানে আমাৰ ইয়াত সেনেকুৱা খাব আমাৰ ঘৰতো কৰিছিল আমাৰ মানে নিজৰ বেলেগৰ কৰা নাযায় নিজৰ ঘৰৰ কেইটাকো মাহত তৰোহাল আছে কৰিলে মানে আমি মা আৰু দেউতা বা দেউতা আৰু মই তেনেকে সৰু বেলেগৰ এনেে কৰি পোৱা নাই আমি আগতে পাটৰ বাতিত আছিল পাতৰ বাতি অকণতে দুটাই আৰু মই পাটৰ বাতি পছিলোঁ কিন্তু দিনটো বেপাহে হৈছিল পাতৰ কিন্তু কিন্তু দেউতাৰ লগত কৰিলে এ যদি গামোচাৰ পাতি কৰো দেউতাৰ লগত তিনিটা হৈ যায় গামোচাৰ পাতি এদিনত
অ মানে আপোনালোকে বেলেগ কাম মানে নকৰে চাগে মানে অকল সেয়াই কৰে
সেয়াই মানে দেউতা আৰু মই ক'ৰো বাকী ঘৰত মায়ে ভাত আঞ্জা বনাই না
অঁঃ সেইকাৰণে হয়
উ আৰু আমি তিনিটাত এদিনত তিনিটা হলে গামোছা পাতি এদিনত নশ নশ কৰি পাইছিলো দুজনৰ আবৰি অ দুজনৰ ভিতৰত দেউতা আৰু মোৰ তলত
চাৰি চাৰে শ কে হয় এখনত
নাই মই মানে চাৰে চাৰিশ কৰি হ'লেও মই পইচা নাৰাখো নে ঘৰত পাৰিম
অঁ হয় মানে কতো নিবে এবোৰ কাৰণ মা দেউতাই খোৱাইছে নোৱাইছে মানেখনতো অলপ পইচা পাতি হে কাম নক কৰিব নোৱাৰোঁ নে আমি ছোৱালী মানুহখনতে সেইবিলাক কৰি হ'লেও ঘৰত মানে এটকা দুটকা যি পায় দিয়া হয় আৰু
নাই আকৌ এ কৰিছো আজিকালি কিমান এটা নাই আগতে মানে আমাৰ খুৰাও কৰিছিল আমাৰ দুজন আৰু খুৰা আছিল এজন ব খুৰা খুৰাত তেওঁলোকেও মানে কৰিছিল কৰিলে মানে তেওঁলোক হয় পাতৰ বাতি দিনটো তিনি দিনটো তিনিটা কৰিছিল মানে
অ ম য
মানে তিনি চাৰি বছৰমান কৰিছিল ন ৰেগুলাৰ মানে অভ্যাস হৈ হৈ হৈ স্পীড বাঢ়ছে স্পীড বাঢ়ি যায় তেওঁলোকৰ অভ্যাস হৈ যায় ন এবোৰ এতিয়া আমি সপ্তাহত এদিন কৰো কাৰণে আমি আৰু সিমান জল্দি নহয় আমাৰ লেট হৈ ক বিলাক অলপমান
অ হয় আমাৰ গলে আমি যে কনো সেইটো মানে আমাৰ এদিনত ইমান নহয় আমাৰ সিমান নাই হ'লেও মানে ইমান কমো নহয় এদিনত আৰু অপ ভালকে কৰিলে ম এটা এ আধা দিনতে হৈ সন্তু মানে হলেও মাহি কাম থাকে নে এ ঘৰৰ ম কাম থাকে ভাত বনোৱা কিবা কৰা কাৰণ আমাৰ ঘৰতো মানে দেউতা আৰু মায় মানে কামত ব্যস্তয় থাকে শালত ব্যস্ত থাকে সেনেকে আমি কৰিে ভাতো বনাব লাগে
না আজিকালি আমিও নকৰোঁ। আজিকালি বাৰু মইয়ো ঘৰৰ কামে কৰোঁ। কিন্তু সেইবিলাক কাম আজিকালি আমাৰ নাইয়ো আৰু নকৰো আগতে কৰিছিল। সেইকাৰনে আজিকালি ঘৰৰে
আমাৰ ইয়াত মানে আজিকালি কাটৰ মাটি নাইয়ে। বেছিভাগ চব গামচাই কৰিছে কাটৰ মাটি মানে নোহোৱাই হৈছে নোহোৱা হলে সেইকাৰণে নিলত গামচা মাটি লোটা হয় আৰু লোটা হ'লে ছয়শ নকা তিনিশকে হয় আমি মানে আমিও পইচাবিলাক নলও আমি মাহত হে লও
হয় সেই ছোৱালী মানুহে বেছিভাগ ঘৰতে দিয়া পইচা বিলাকেতো হয় মইয়ো দিছিলোঁ আগতে এতিয়া বাৰু তেনেকুৱা মোৰ বিশেষ একো কাম নাই কাৰণে ঘৰত ভাত চাহ তেনেকাই বনাই থাকো। বেলেগ তেনেকুৱা বিশেষ কাম নাই চিলাই কামো আজিকালি আমাৰ গাঁৱত মানে তিনি চাৰিজন পাঁচজন তেনেকুৱা মানে ছোৱালী আছে যে চিলাই কাম কৰা তেনেকৈ কাপোৰো বেছি নাহে চিলাই কৰিবলৈ।
উম আজি কালি আৰু সকলোৰে ঘৰে ঘৰে হৈছে চিলাই বেচিবই তাৰপিছত আকৌ এই আজিকালি সেই হোমলেকানো লৈছে মানে খনত এ খৰে থাকিলে মানে কে বেমাৰ কৰে কে সেনেকুৱা আৰু বহুত আজিকালি বহুত কাম আছে ত ফালগিব মানে লাভ নাই আজি কালি মান ঘৰে হয় চ মেনে কাম হয়নে চবে ইনকাম কৰে কৰিলে মানে সিমানে এলাভ নহয় একো কামত
হয় আজিকালি ছোৱালীবিলাকেও কিন্তু বহি নাথাকে চবেই নিজৰ নিজৰ কামতে ব্যস্ত থাকে।
অ
আগতে ছোৱালী বিলাকে অকল ঘৰৰ কামে কৰিছিল আজিকালি ছোৱা- লী বিলাকে বাহিৰা কাম ঘৰৰ কাম চব- কৰিব পাৰে।
হয় আজি কালি ল'ৰা বিলাকহে হনত থাকে ছোৱালী বিলাকে বেছি কাম কৰে
ল'ৰা বিলাকো আৰু কৰাই কৰে কিছুমান আৰু নকৰাই বাৰু নকৰে তেওঁলোকে মানে কিছুমান মানে থাকে কাম কৰিব ইচ্ছা নকৰে তেওঁলোকে ভয় নকৰে যোনবিলাকে মানে অলপমান ডাঙৰ হৈছে যে বুজা হৈছে তেওঁলোকে মানে কাম কৰে
উম এনে আপোনালোকৰ এনেই আপোনালোকৰ পাটৰ মাটি নে গামোচাৰ মাটি
আমাৰ আমাৰ হেৰি তচকৰ
তচকৰ তচকত কিমানকে পৰে
তচকত তচকত যদি আপোনালোকে পলিষ্টাৰ তেতিয়া মাৰা লাগে তেতিয়া আপোনালোকৰ কম হ'ব ন এজো- জোৰত অ পঁচিছ তিনি হাজাৰ আপোনালোকক যিমান বেগলি লাগে ফুলৰ কথা বোৰ তালৈ কথা আৰু যেতিয়া অৰিজিনেল টচ লাগে তেতিয়া হেভি কৰি তেতিয়া নাই বুলিও দহ পোন্ধৰ হাজাৰ আপোনালাক অ যিমান হেভি লাগে আৰু তেনেকোৱা কৰি মাৰি দিব পাৰে এতিয়া মানে আমি যে আমাক অ এইবিলাক আহে মানে এনেকোৱা কৰি লাগে তেনেকোৱা কৰি লাগে লাগে সেই হিচাপত মানে আমি কাপোৰ টো দিও
এনে এনে কাষ্টমাৰ ডাইৰেক্টৰ কাষ্টমাৰকে দিও
অ আমাৰ মানে দেউতাই অলপ বেলেগ বাহিৰা কাম কৰে না কৰিলে আমাৰ সিমান এটা কাপোৰ বোৱা নাযায় কিন্তু যদি কোনোবাই অৰ্ডাৰ দিয়ে কাপোৰ ওপৰত যে এনেকোৱা কৰি লাগিব তেনেকোৱা কৰি লাগিব তেতিয়াহে আমাৰ বই দিয়ে
অ ফ্ৰেছ আছে এনেকে নে কেইখন শাল আপোনালোকৰ
অ দুখন এখনত চাদৰ লগোৱা আছে আৰু এখনত মেখেলা
হয়
দুখন এখন মা এ মা মায়ে বই মানে ফ্ৰী টাইমত বই সেই টাইমত বাৰু ঘৰৰ কামখিনি মই কৰো বাকী দিনত মায়ে বৈ থাকে এতিয়াও বয় আছিল এই এতিয়াক কোনোবা ফালে ওলাই গ'ল কাৰণে ক'ত বা গ'ল আৰু মাই এই দোকানৰ ফালে গ'ল কিজানি
হয়
উম দেউতা বৰ্তমান মানে বাহিৰত শালৰ হিচাপৰে কিছুমান আন শালৰ কাম থাকে যি ফুলব খেব চিৰগইনিজ তেনেকোৱা ধৰণৰ কাম কৰাৰ কাৰণে সিমান এটা শালত বহা নাযায়
উম এনে আমাকো মানে মোকো তচ কতন জোৰা এযোৰ লাগে আছে নে নাই কিমান কমত হ'বনে অলপমান
অ কমত আ পোনাৰ মেইন তচকত লাগিব না তচকত পলিষ্টাৰ মৰা লাগিব আপোনাক
মানে এনে তচকত পলিষ্টাৰ কৰাটো ভাল হ'বনে বেয়া হ'ব
আহ যোনটো অৰিজিনেল সেইটোৱেটো ভাল আমাৰ মতে অৰিজিনেলটো হেবিও হয় আৰু ভালো তচকত পলিষ্টাৰটো মানে মানে সিমান এটা আৰু হেৰি নহয় আৰু অৰজিনেল নহয় বস্তুটো গম পায় লাৰি চালে গম পায়
মানে ইমান অৰিজিনেলটো ল'ব মোৰো মন আছে কিন্তু অৰিজিনেল ল'ব কাৰণে মানে নিমিলে নহয় আমিও মানে সিমান এটা মানে হেৰি নহয় মানে সেই কাৰণে কৈছো মানে এনে অৰিজিনেল নলওঁ এ পলিষ্টাৰ পালে লোম মাত্ৰ আপোনালোকে ভালকে দিব আৰু কমত হোৱাকে
ঠিক আছে দিম আপুনি আমাক ডিজাইনটো দিব লাগিব ডিজাইনটো মানে আপুনি কৈ দিলেও কথা নাই বা ফটো মাৰি দিলেও কথা নাই হোৱাটছএপত
মোৰ তাত ডিজাইন আছে মই ডিজাইনটো আপোনাৰ তাতে হোৱাটছএপত দিম একো বেলেগ ডিজাইন নহয় চিম্পুল একেবাৰে
উম চিম্পুল আপোনাৰ দুই তিনি হাজাৰ অলপ আহি যাব তেনেকুৱা ডিজাইন
আহ
আপোনালোকে আপোনাৰ কাৰণে ব্লাউজ পিচ লাগিবনে না ৰঙা কিছুমানে আৰু ব্লাউজ পিচ নিব নিবিচাৰে না ৰঙা ব্লাউজৰ লগতে পিন্ধে
এই আমাৰ ঘৰৰে মানে এ এই ই যেন
হয়
তাৰে কাৰণে লাগিছিল মানে অলপ বিয়াখন মানে আমাৰ ঘৰৰ মানুহে আহা মানে সেইকাৰণে মানে কি দিউ কি নিদিউ এতিয়া যি টি দিবও নোৱাৰি
হয় সেইটোও হয়
সেইকাৰণে মানে কিবা এটা আপোনাক সেইকাৰণে ফোন মাৰিলো তাতে মানে আপোনাৰ পইচাৰ পইচাৰ অহ তা তাকত আছে থাকিলে আপুনি ঘৰতে দি দিব কাৰণে অ দোকানত মানে অলপ দামো বেছি হয় মানে সিহঁত অলপ বেছিকেও কৈ
মানে আমাৰ পৰা যোনটো নিয়ে তাৰ পৰাতো সেই সে দোকানী বিলাকে অলপ লাভ ল'ব সেইকাৰণে হয়তো দোকানত অলপ দা দামটো বেছি হয় যোনটোৱে আমাৰ ঘৰৰ লোকেল মানুহৰ পৰা নিয়া যায় ত'ত এতিয়া ফাটা ফটি কাপোৰটো মানে আপোনাক যেনে কুৱা ডিজাইন লাগে তেনেকুৱা পাব অ মানে আগতে কৈ দিব লাগে বাৰ এনেকুৱা এনেকুৱা লাগে বোলে আৰু কাপোৰটো ভালো হয়
দিয়কন নহ'লে আপোনাক মই মানে কালি পৰসি মানে ফোন কৰিম মোৰ বিয়াখন আছে আৰু লহনীৰ নাম কালি পৰসি মানে আপোনাক মই অলপ মানে ফোন কৰিম আপোনাক মানে জনাই দিম যে মোক কেনেকুৱা কি লাগে ডিজাইনটো ডিজাইনটো মানে মই আপোনাক হোৱাটছএপত দি দিম
অঁ ঠিক আছে আপুনি মোক হোৱাটছএপত দি দিব মই সেই হিচাপত আপোনালোকক আপোনাক হয় কৈ দি আৰু কেনেকুৱা কালাৰৰ দুটা লাগে নে নীলা কি কেইটা কালাৰ লাগে সেইটো আপুনি মোক লিখি দিব হোৱাটছপত
অ মানু আপোনাক মই ৰাখিছো আপোনাক মই হয়তো মানে আপোনাক মই স গধলি ফোন মাৰিম গধলি মানে আপোনাক মই ফোন মাৰি